কোৱা?
আহ আচ্ছা কি কৰি আছা?
এনেই বহি আছো জাষ্ট এতিয়া অলপ আগতে মেগি খালো।
হয় নেকি?
অ মেগি খাই ভাল পোৱা না নাই?
নাই ভালে পাওঁ দিয়াচোন দে।
অ' এ ভাল লাগে ত খাই সেনে অলপ মেগি টা। জল্দি বনাব পাৰিনা দুই মিনিট। তে
হয় হয় উ নিজে বনাইছা?
নাই ঘৰত। বনাইছে বনাই দিছে অ' মই খাবলে পাইছো আৰু খাইছো।
উম আছো এনে! তুমি?
অ' মই এনে বহিআছো জাছ। বিচনাত।
আছিলো মই এনে হয় আজি ভাবিছে ফাইনেল শেষ।
আজি ফাইনেল পৰীক্ষা কি কি পৰীক্ষা আছিল আজি।
আজি এম ডি চি।
এম ডি চি।
এইটো আই ডি চি বুলি কৈ যে আই ডি চি আছিল যে মানে জিঅগ্ৰাফিৰ সেইটোৱে হয়। ফম।
অ 'এতিয়া বুজি পাইছো অলপ।
উম। আৰু সিটাই অ' আছো ভালে
যে পৰীক্ষাটো শেষ হল গৰ গৰমৰ গোন্ধটো আহিলে। অ ' আৰু ঘৰৰ কথা কম গৰম বন্ধতো যাব প্লেনিং আছে নাই ভ্ৰমণত যোৱা প্লেনিং আছে নে।
প্লেনিং আছে ৰ কোনোবা এটা যাম বুলি আছে আছে যাম বুলি ভাবি আছে যাম বুলি ভাবি আছো ৰ।
অ ক'ত যাবা?
এনেকুৱা কিবা তুৰা মানে মেঘালয়।
অ' টোৰাত মেগালৈত না মেগলৈত যায়ে পোৱা নাই আৰু।
দূৰ গাৰ হিলচ আছে ন সেইফালে।
কেতিয়া যাব মই মই যাব পাৰিম নেকি লগত?
অ' যাব পাৰিবি কিবা জুলাই মাহত যটো গৰম বন্ধ হ'ব ন এনেককা পোন্ধৰ বিশ মিনত তাৰিখে।
অ' জুুলাই মাহৰ ন।
অ'
অ' ঠিকে আছে কোনে কোনে যাবা?
মই আছো আৰু মই এটা লগত আছে দুইজন
অহ পইচা কিমান ল'বআ লাগিব, এনে খৰচা কিমান যাব কিমান ল'ব লাগিব লগত
সেইটো নিজৰ বাজেট লৈ কথা মানে তুমি কেনেকুৱা খৰচ কৰা গাড়ী ভাড়াটো কবা গেলি বেছি নাই, গাড়ী ভাড়াতটো হাজাৰ টকা হ'লে অহা-যোৱা হৈ যায় কি
অ', -অ সেইটোয়ে মানে অহা যোৱাটোহ হাজাৰ অ' ঠিকে আছে, বাজেটটো ঠিকে আছে, ইমান বেছি পইচা নালাগে, পিছত মই ভাবিছিলো, এইবাৰ নিচ সেনগ্ৰামত যাম বুলি ভাবিছিলো এই জুলাই মাহত।
হয় নেকি?
অ' তুমি চাগ গৈছিলা চগে ন' আগতে নিচাং গ্ৰামত?
অ' গৈছিলো মই এ প্লেচটো বহুত ধুনীয়া। ৰাস্তা-ঘাটটো বহুত ভালে আছে যাই একবাৰেই গিলি গম পাবি তহঁতে
অ', -অ' ফটো উঠা কিবা গ'ল কে কিবা বনাই দিছে ন তাতে বহা
অ' তাতে বহুত ধৰণৰ অ' আছে, বহুত ধৰণৰ মানে ডেক'ৰেশচন কৰা আছে। ৰহচোন দে তাৰ পুৰা অলপ লাইটত তাতে মাজৰ এটা দোকানো আছে, দোকানৰ পৰা কি, কি বস্তু খাব পাৰা মানে তাতে এটাই দোকান আছে। এ তাৰ পিছত সিফালতটো চেল্ফি প নাই বনাই সেই দুটা, তিনিটা আছে বহুতে
অ' তাতে আৰু এ দোকানত খোৱা বস্তু কি, কি পোৱা যায়। কেনেকা ধৰণৰ খোৱা বস্তু
মানে কিবা গেলামালৰ যিখিনি বস্তু মানে বিস্কুট ম কি অ'
কে বেচাই নেকি?
এতিয়া হ'ব পাৰে এতিয়া এখন আমি তেতিয়া যাওঁতে বহুত আগতে আছিলো ন তেতিয়াতো নাছিল মানে সেইটো গেলামাৰ এটাই আছিল কিন্তু অলপ অ উ ইচেণ্ট কামৰ সেইটো পৰ শিল্পী পয়নোৰ ওলাই আহি অলপ সিখিনিলে, এটা ডাঙৰ ধুনীয়া এটা গীৰ্জাঘৰ আছে, সেইটোত যাই বহুত ভাল লাগে। এইটো প্লেচটা বহুত ভাল, তাৰ ভিউটো মজা আহে উম, পোৰা ডাঙৰ একদম আমি গৈছিলো যেতিয়া বহুত ফটো চটো উঠছিলো। ফটো উপজা বৰ্তমান নাই। এই এৰি ইতিসাহ মাজ এটা ফটো আছিলো বহুত ভাল জাগ বহুত ভাল, ভালে আছে।
হয়-হয় আৰু এটা অম-অম্বুবাচী মেলা আহিল নহয়।
অ আহ এইটো গুৱাহাটীত নাই যোৱা নাই একবাৰ যাবি।
অ, যাম বুলি ভাবিছো কিবা হয় চাও।
সনাজনে লগ এজনে কৈ আছিল যাম বুলি যাম দে।
গিলি মাতিচোন যাম একেলগে।
অ হ'ব দে। মানে কি বাছে বাছেৰে যাবি ন আৰ ট্ৰেৰেনেৰে যাবি।
এ ট্ৰেইন উঠোৱে ট্ৰেইন যা মন আছে ট্ৰেইন দি বহুত যাৱাই নাই।
মই ত উঠাই উঠি পোৱা নাই ট্ৰেইনত।
অ ময়ো সেইকাৰণে সেইকাৰণে ট্ৰেইনত উঠিব মন আছে মানে উঠিছো মানে এনেকা গৈ থকা ট্ৰেনত যোৱা নাই মানে ৰখি আছিলো সেইট্ৰেইনত উঠি কেনেকা। তে উঠি কি যাই পোৱা নাই আৰু
অ মোৰতো উঠাই নাই ৰহ।
নাই উঠিছো কিবা আমি যেতিয়া বকুত গিছিলো ন যাওঁতে উঠিছো আৰু।
অহ
ট্ৰেনত উঠি মানে লখি আছিল যেতিয়া উঠিইছো। এ গৈ আছে সেইটো কাৰণে উঠা নাই গঠি পাই ন কেনেকুৱা লাগে।
অ, যাব লাগিব।
বাইশ তাৰিখতো পূজা আৰম্ভ হ'ব।
অ বাইশ, তেইশ, চব্বিশ, ছাব্বিশ অ ছাব্বিশ তাৰিখলৈ আছে এই তেইশ চব্বিশ মানত যাব লাগিব চাগে।
অ গিলে ভাল ল ভাল লাগব বহুত মানুহ আহিব ন।
উম উচ্ আমি একদিনতে আহি যাম না ঘূৰি আহনে হে ন নাই।
অ, অ।
যাইকিনে প্ৰথমতে কি কৰিব লাগে, তাতে বহুত মানুহ আহে স্নান কৰিব লাগে নেকি তাতে।
এই স্নানটো সেইটো কৰিব নালাগে দেখোন মই মানে দেখাৰ সময়ত মই জানা মতে নালাগে দেখোন এনেকুৱা।
অ তই সে সেৱা সেৱা-থোৱা কৰি আহিলি হ'ল।
অ সেই সেৱা-থোৱা হয়। সেৱা কৰিব পৰাৰ পিছত বহুতো টাইম লাগে বহুত ভী জাগা ।
অ, হয় হয়, ঠিকেই আছে কেইজনমান লগ হৈ গিলে ভাল হয়।
সেইটো পিছে ভাল লাগে কিবা অ অ অ গুৱাহাটী অলপ দূৰতে গুৱাহাটীতে কিবা আই এচ বি টি তে আছে না বালাজি টেম্পল।
অ, অ হয়, হয়।
তেওঁক ভাল লাগে তেতিয়া আমি গেছিলো একবাৰ। কিন্তু তাতেও ঘূৰবাৰ জাগা মানে বহুত ভালেই আছে। ভালেখিনি ঠাই আছে। বান্দা গায়েব।
এতিয়া অ গুৱাহ গুৱাহাটীৰ পৰা গেলেই সোণাপুৰ এইগিলাও চাই আহিব পাৰি।
অঁ জুবিন ক্ষেত্ৰ।
তোৰ ন এই এ এ এইবছৰে হ'ব আৰু মানে চাই আছো তেতিয়াৰ পৰা। মানে যাম- যাম ভাবি আছোঁতো মানে যাৱাই নহয়, নাই যোৱা না তুমি গেছিলা নেকি।
অঁ গিছো, গিছিলো আমি। আৰু কিবা যেতিয়া আমি মই যোৰাবাট যোৰাবাটত গেছিলো তেতিয়া যাওঁতে এই একদিন যাই সোমাই আহিছিলো আৰু এনে।
আৰু নতুনকে দ দলং এটা হৈছে যে ব্ৰহ্মপুত্ৰৰ ওপৰেদি যে দলংটা বহুত ভাল লাগে ন দেখাত।
অঁ সেইটো তাতে যোৱা নাই, অঁ সেইটো ভাল।
অঁ ডাঙৰ- ডাঙৰ টিবিয়ে চিবিয়ে চাও না।
তাতে যাব মন আছিল, তাতে যাব বহুত মন আছিল।
উম। আৰু- আৰু উমানন্দত গেছ নেকি উমানন্দত গেছিলি বুলে নেকি। ন- ন নদীৰ মাজত আছে যে পাহাৰটা, নদীৰ ব্ৰহ্মপুত্ৰ নদীৰ মাজত, অ মই যোৱা নাই। এবাৰ যাবলৈ ইচ্ছা আছে ৰ।
আগতে খালি মই গিছিলো পৰে, তোমাৰ মেঘালয়ে গিছিলো প্ৰায়। মেঘালয় গৈছো আৰু মান্তা চ চবফালে এনেকুৱা সেনেকোৱা ঘূৰা ঠাইত এইখিনিতে গৈছো আৰু বাকী ইমান এ কিবা কি আছিল, তো অঁ আমি এবাৰ পিকনিকত গিছিলোঁ। ভ্ৰমণত। ঠাইখিনিৰ নাম কিবা আছিল।
অঁ
পাহৰিলো চোন এ।
পিছে গৰমৰ দিনটো ঝৰ্ণাৰ- ঝৰ্ণাৰ পাৰত ভাল লাগে ন। কিবা চাওলা পাৰা নে কিবা বুলি এটা আছে, পানী আছে যে অলপ- অলপ যে পানী নদী খেন যে সৰু- সৰু এটা পানী অলপ- অলপ যে থাকে। অঁ চৰল পাৰা নে কি পাৰা, চব জে পথাৰ ঘাঁ বন ইফালে পাহাৰ আছে মাজেদি নদী অলপ ভাঁহি গেছে হয়। অলপ-অলপ পানী থাকে যে, আপে ঘাটে নহয় যেনবা। শিলবালাক পাৰৰ শিল গিলা দেখা পাই থাকে।
এইটো ঠাইৰ নাম সৰলপাৰা বুলি কয়
ভালে জেগাটো,
এতিয়া আৰু কিবা কি আছিল তো দ্বীপৰ বিনা উৎপত বিল বুলি আছিল নে এটা মানে বহুত পদুমফুল ফুলি থাকে।
অ অ আমাৰ গোৱালপাৰা মানে নেকি ই তা ওপৰ বিল এটা
হে সেইফালে তো অ
অ গল গে যাম বুলি ভাব চিলোঁ টো মাৰলাত যাবাই নহল কিবা প্ৰব্লেম হোৱা কাৰণে কিন্তু দীপৰ বিলটো দীপৰ বিলটো গোাহালীৰ আছে না জালুকবাৰী এইখিনি ইফালে সেইটোৱে আৰু
কি যাবি বুলি ভাবিছা এ কিবা,
এন এন নিচান গ্ৰামত যাম এতিয়া এতিয়া কনফাৰ্ম- বেলেগত, না নাজানো বাত নিশাগ্ৰামট তাস্ত চেৰিয়ৰ হানড্ৰেদ পাচেন গেৰাণণ্টি
অ এ যাবি যাবি যাই ভাল লাগি বহুত ভাল লাগে যাই আহি পাই গিছিলো ন অ যাবি কিন্তু, যাওঁতে বহুত ভাল লাগে, সচাই কিবা পিকনিকৰ ভাড়া কৰিবি।
অঁ এই ৰাস্তাত- দৌৰিবৰ কাৰণে ওলাবিচোন ৰাতিপুৱা একবাৰ উঠবিিচোন যদি সময় পোৱা যদি টাইম বা' বান খুৱাই আনে মানে, জুলাইত আমি ওলাম কেইজনমান মানে ৰ'ডাং, ৰিণংকৰ কাৰণে মাটিৰ ফালে হওক বা মৌলয় ফালে হওক।
বা ৰাস্তাত।
জুলাই মাহত। অঁ তোৰ যদি ফ্ৰী থাকে, আকৌ কেইদিন মান যদি কাম, চাম বন্ধ থাকে।
অঁ এই কেইদিন মই ডিউটিত নাযাওঁ দে, কিবা এ' গলে এইকেইদিনৰ ভিতৰতে যাম দে। কালিৰ পৰা যাম যাবি?
জেৰুৰ ৰাণিং।
এনেকে লাহে, লাহে অঁ যিমানটো পাৰো। অঁ মানে, এইকেইদিন মই দুই, তিনদিন মানে- ডিউটিত নাজাও, ডিউটিত জইন নকৰো এতিয়াই।
অঁ, ঠিক আছে, দিব পাৰা। নহলে পৰষি হ'ব
অঁ পৰশি মানত যাব পাৰিম। অঁ, অঁ, অঁহ ফোন কৰি উঠিলে, মই যদি উঠো, সাৰ পালে মই- ফোন কৰিম।
অঁ কি জানী উঠি এনেকে কলেজ ফিল্ডতে যাব পাৰো, যদি দেৰি হয়, উঠাৰ যদি।
আহ কলেজত কিমান যোৱা, যাবাই লাচ লাগে ৰে বহুত আপি-
নাই, না। উঠিলে অলপ দেৰি হব পাৰে। কালি নহলে, পৰষি হ'ব।
গৈছিলো, যাব কিবা এখন বৰ্তমান, অকলে চোন জাব বৰ্তমান এখন লাজ লাগে। মানে, বহুত আপিগিলাক আহে।
অঁ, অঁ, অঁ, সেইটোৱে তো মোৰো মানে লাজ লাগেটো। কিন্তু, সেই মাজে, মাজে, বেলেগ, বেলেগ সময়ত যাওঁ আৰু। সন্ধিয়া সময়ত যাওঁ? দৌৰ মাই আন্ধাৰ হোৱাৰ আগে, আগে-
অঁ, অঁ এই আবেলি আজি যাব খুজিছিলো মই, তাই মাতিছিলে, তাই মানে মাতিছিলে, এ' আহিছো এইমাত্ৰ মই এক্জাম দি না। সেইকাৰণে নগলো আৰু। এক্জাম দি আহিলো মাত্ৰ, আহি পাঁচটাত আহিছো, অলপ ঘূৰিব আহিছিলো আমি, লাষ্ট এক্সাম কাৰণে।
অঁ যাম, কালিলৈ দূৰত যাম, যাবা? যাবই লাগিব। কাৰণ, আছাম পুলিচৰ ইণ্টাৰভিউটো আহি আছে না, আহিলে প্ৰেৰাই মোটামুটি দৌৰাতো আগতে হ'ব। অঁ দুৰ্গা পূজাত। দুৰ্গা পূজাত কাপোৰ, চাপোৰ লবি নে, নাই এইবাৰ?
এনেই ল'ব লাগিব, এটা মান, লম, লম।
অঁ, অঁ এনেই লোকেল বজাৰৰ পৰা কিনিবি নে, বোলে মলত যাবি?
নাই। এইবাৰ ভাবছিলো গোৱাল পাৰা নহ'লে দামৰা মানে, দামৰা সিফালে ভাল, ভাল কাপোৰ মাৰ্কেট আছে। তা'তে যাম। অঁ মানে, যাম ৰ নহ'লে এই কলপাৰতে মানে, ভিত- ত ওলাই, এটা নতুকৈ অপেন কৰিছে। এক বছৰটো হ'লে অ সীতা সীতিয়া যাম। কালে কিবা এইটো দামবাৰ ৰধিক পালে দামবাৰটো বহুত ভাল ভাল আছে আমি দিছিলো। আৰু দেখা পাইছ। দোকান গিলা ভালে সেইফালে ঘৰব আহিছিলো আজি।
অ।
মই যে যাবাৰ তাৰ পৰাই আনিছিলো চাৰ্টগিলা অ চাৰ্ট কলেজত যাওঁতে ইউনিফৰ্মটো কম ভাড়াতে গিছিলো। তাৰ তাৰ পৰা। ঘূৰি ঘূৰি পূৰা আহি এই দামৰ পৰা লৈছিল এইবাৰ তাতে যাব ইচ্ছা আছে আৰু নহয় গোৱপাৰা নহ'লে কিবা ডামৰা।
উ নাই মইতো প্লিনিক বনাইছিলো গোৱালপাৰাত যাব যাওঁ বিছিনলে দুই এযোৰ কিনিব লাগব।
অ এই পূজা কিনিবালো লোকেল পূজা এটা।
উম ভাল লাগে গাঁৱৰে পূজা।
উম।
এ কমৰি থাকিব না ই বুজা দিবা নাবালে ঘুৰবি।
হে কমিতিত থাকোৱে। নাই অ থাকো ব বছৰ থাকি আছো মানে এ তথা ঘূৰা ঘূৰাব পাৰো ঘ ঘূৰোৱা। তি নাইতত অলপ টাইম। ঘূৰা বান খায় তেতিয়া ডি ডিউটিও ইমান টাইম না থাকে মানে। খিনি ডিউটি টাইম থাকে সেখিনি।
অ কোনটো থাকল ভাল লাগে ল। থাকে ন বহুত ফূৰ্তি চূৰ্তি কৰি ভালে লাগে।
এতাও যাবা লাগ কৈছিল নেকি বে পুখুৰী পাৰত লগ পাইছিল নেকি। অ অৰথোন কৰিব গৈছিল আমি ইফালে আহি আছিলো ন।
হনা হানা নাই।
অ যাবা লগ পাইছিলো মনত আছে।
উম চবিশৰ পঁচিছ দুটা দুটা দুৰ্গাপূজা হৈয়ে গল। আৰু এটা আহি গেল। তেইছত। তেইছ চব। বিশ পঁচিছ তিনিটা গেল এটা চাৰিটা হৈ যাব।
বছৰ যাই আছে ন লাহে লাহে।
অ সেই টেইশত এপ্লাই কৰিছিলো।
এই সিফালে তাতে।